হেল্ল' কি কৰিছা আহ খালো এ পানী দিয়া ভাত পিয়াঁজ তেল নিমখ দি পেলাই খাই দিলো
অ বে এনেই বে সেই চেই নাই ভাজি আছে পিটিকা এ কিবা কিবি অ কেনেকুৱা লাগে মই এনেকে মই এনেকে খাই বেয়া পাওঁ মানে
অ ভাল চবজি হ'লেহে খোৱা নেকি
অ মই এনেকে নিমখ দি উ নহ'লে ভাজিৰ লগত বা পিটিকাৰ লগত এনেকে খাওঁ
তুমি খাবই নেজানা তেনে হ'লে দিয়া
কিছুমানে যে এনেকে মই মই বেয়া পাওঁ মানে এনেকে নিমখ দিয়ে এ তেল দিয়ে তাৰ পিছত আকৌ কি হেই কি বুলি কয় এইটো
আৰে অ ভাল লাগে আক আ পাচ
অ চাব লাগিব অ পিয়াঁজ দি খাব পাৰি এনেই অ প পিয়াঁজ দি খাব পাৰি কিন্তু মই এনেকে খাই মানে বেয়া পাওঁ
হয় হয় চবৰে নতুন নতুন নিয়ম আৱ হয় হয় সেইটোয়ে মই এনেকে ভাল পাওঁ যে তেনেকে খাওঁ আৱ এদিন খাই চাবা তেওঁ ভাল লাগে
অ অ চাব লাগিব
আ মোক কবা কেনেকুৱা লাগিছে
বাৰ হ'ব আছেই নহয় আগতে গৰমৰ দিনকেইটা এ মই ভাত বনাব কাৰণে চাউল পাত ধুই কৰি মানে সাজু হৈছো আৰু
হয় হয় হয় হেৰি কিয় ঘৰত আহ মানা নেকি
মা আজি নাই মানে ওচৰৰ মানুহৰ ঘৰলৈ গ'ল
অ অ ঠিকেই আছে এ দিয়া এয়া হেৰি কি বনাবা এতিয়া ভাত হয়
অ জানো এতিয়া দালি বনাম তাৰ পিছত ভাতকেৰেলা ভেন্দি আলু এনেকে ভাজিম
উম।
মানে, আলুটো বাহিৰে ভাতকেৰেলা আৰু ঘৰ ভেণ্ডি ঘৰৰে।
হয়, হয়।
অ' তাৰপিছতে আৰু একে মচুমাহ যে ৰঙা দালিটো যে।
হয়, হয়।
সেইটো চাটনি বনাই যে সেনেকে বনাম বুলি ভাবিছো, তাৰপিছত মা আকৌ আহ আনি আনিব চাগে ওচৰৰ মানুহ মানুহ এঘৰত মানে তিয়হ লাগি আছে। তিয়হ কিনি আনিব গৈছে মানে। তিয়হ আনিলে তেতিয়া
অ' তিয়হ খেত, উম ভাল লাগে খাই অ'।
সেনেকে খাম আজি আও।
অ' ঠিকে আছে দিয়া।
ৰাতিকে চাগে মাংস খাম চাগে মানে বহুত দিন মাংস খোৱা নাই, আমি মানে মাংস ইমান নাখাও যে।
হয় হয়, হয় হয়। উমহোঁ, ঠিকেই আছে দিয়া। এ, এদিন-দুদিন মানে মাজে সময়ে মাংস মাছ খাই থাকিব লাগে আৰু।
ন আমি আমি আমি মানে মাং মাছ সদায় খাই সদায় মানে এদিন এৰি এদিন খাইয়ে থাকো।
অঁহ।
কিন্তু মাংসটো মানে নাখাও, এমাহ-ডেৰমাহ হৈ যায় নাখাওৱে।
অ' হয় হয়।
মাংসটো মানে আকৌ আগতে খাব মন যাই আজিকালি মানে ইমান খাব মন নাযায় মোৰ। মাও মানে ইমান অ আৰু হেৰি মাও মানে খাব নোৱাৰে যে এইবিলাক এই পাথৰ আছে।
হয় হয়।
গেছ হয় মানে পেট ফুলি যায় গৈ।
হয়।
ঘটকে কোনোবা দিনাখন খালে একো নহয় কিন্তু এনেকে মানে খ খাব নোৱাৰে সেইকাৰণে তাল বেছি তাল জাতীয় মানে মাছ মাংসবলাক খাব নোৱাৰে সেইকাৰণে অনা নাযায় আমা
হয় হয়।
তোমালোকৰ খা কিন্তু ইমান সাৰিব নালাগে।
উ আমাৰ মানে কি আৰু আমাৰ এতিয়া মায়তে বাৰু চব্জি খায় কিন্তু মানে মোক এতিয়া মানে মাছ মাংস নহ'লে মই ভাত তা মানে নাখাওঁ তেনেকুৱা মই মানে চব্জ খাব নোৱাৰো মাছ মাংস ৰ মানে লাগিবই মানে
ন মাছটো খাব পাৰা কিন্তু মাংস তোমালোকে মাংসটোও খাই থ খাই থাকা বহুত তোমালোকৰ এতিয়া দে দেউতা দেহতৰ শকত হৈছে বহুত বেছিকে আগতকো কষ্ট আহ পাৰ মানে মাছটো খাই থাকিলে ইমান হেই নহয় কিন্তু মা‌ংখটো খাবনালাগে নে সেটো্
হয় এতিয়া তোমাৰ মানে হয় হয় হয় তাকে এতিয়া মই বহি বহি মানে অলপ আম খাই আছিলো বুজছা এতিয়া আম খাই আছিলো আৰু অলপ আগত আৰু অলপ পিছত মানে মই যাম হেৰি তোমাৰে অ চাই থৈ পেলাই যাম
অ আম আছেনেে তোমালোকৰ আৰু
আম আছে আমাক ঘৰতো নাই ওচৰ মানুহে ঘৰেই দিছে আৰু তাপৰা আ দি ন চাৰ আছে ইমানো নাই আৰু এ লোকে দিয়ে আৰু খাও আৰু তেনেকুৱা
অ মোৰ তামান লাই আনিবাচোন
উম বাৰু তাৰপিছত তোমাৰ কি হল হেৰি এ এতিয়া অলপ পিছত জেঠাৰ্থ তাত যাম গৈ পেলাই তোমাৰ মানে হেৰি কৰিম জেঠাৰ্থ তাত জামুক এজোপা আছে জামুক এজোপা অলপ পিছত মানে মই যাতে মে মই গগলে নে মানে এনেকে দি ধৰিব লাগে নলে মাটিত পৰিৰিলেতো বেয়া হৈ যায় মাটিত পৰিলে বেয়া হৈ যায় হয় থেতালি খাই কিন্তু মানে তে আৰু বাচোৱা যায় আৰু দিয়াচোন তে বোকা নালাগে মই এনেকে দি থৈ আহছো দি পেলাই তোমাৰ তেতিয়া দাদাৰ লগত মানে যাম আৰু হয় তেতিয়া দাদাৰ লগত যাম গৈ পেলাই এই বৰষুণ দ ধৰি কাৰণে যোৱা নাই অকমান ওলালে যাম দি পেলাই অকণমান জোকাই কৰি দি অকমান যাওঁ যা ম খাব মন গৈছে যাম ম ঘূৰা আহম মানে
অ
তাকে ঘৰত আজি আজি বন্ধ আজি বন্ধ তাকে একো কৰা নাই কাম কাম চাম নাই আৰু ঘৰতে আছো এতিয়া কি কৰিম নু, সেয়া খাম আৰু।
অঁ এই জামুকটো যে কি কৰিবব লাগে জানা, জামুকতটো খাব লাগে বাৰু বহুত ভিটামিন প আছে ন। এটা কাম কৰিবাচোন মানে, সোৱাদটো এনে টো লাগেই ন জামুকটো। কিন্তু এটা নিমখ নিমখ আৰু অকমান এইয়া হেৰি জলকীয়া গুড়া দি এনেকে সানি খাবাচোন বৰ ভাল লাগে ন।
ভাল লাগে ভাল লাগে অ।
খাবাচোন বৰ ভাল মই বৰ ভাল পাওঁ এনেকে খাই।
অঁ তোমাৰ নিমখ আৰু জলকীয়া গুড়া অলপ সানি পেলাই অকমান মানে তোমাৰ অকমান গোটটো মিক্স কৰি পেলাই এনেকে মানে তোমাৰ হাতেদি-হাতেদি অকমান পিটিকি দিব লাগে, হয়নে।
অঁ, অকণমান দিয়া নিচিনাকে দিব লাগে, তেতিয়া সোমাই যায় যে নিমখটো অঁ।
তেতিয়া লাগে মই তেনেকে খাওঁ বাৰু, অঁ, মই তেনেকে খাওঁ বাৰু।
কুলা পৰি যায় ন।
হয়-হয়। অঁ, তুমি-তুমি যে হেৰি, হয়-হয় তুমি এতিয়া কি তুমি হেৰি কৰাৰ পিছত তুমি কি হেৰি পঢ়িম বুলি ভাবিছা নে মাষ্টাৰ কৰিম বুলি ভাবিছা নে কি কৰিম বুলি ভাবিছা। তোমাৰ যেতিয়া হেৰিটো হৈ যাব।
মৰিগাঁওতে কৰো নে নগাঁওতে কৰো, বি এড- বি এড কৰিম নেকি, নহয় নহয় সেইটোতো কৰিমেই।
হয়-হয়।
বি এড আৰু ডি এল এড কৰিম চাগে।
অঁ, অ, নাই আজিকালি মানে কি জানা অকলো বি এ কৰি পেলাই তোমাৰ একোৱে মানে তোমাৰ হেৰি
নাই-নাই কামত নাহে তোমাৰ সোনকালে চাকৰি পাবলগীয়া হলে এই বি এড আৰু ডি এল এড এডটো কৰিব লাগে, মাষ্টাৰো কৰিলে মানে তুমি নোপোৱা, কিয় জানানে?
তোমাৰ হেৰি আৰু তোমাৰ ধুনীয়া নতুন-নতুন বহুত পদো ওলাই আছে ন মাষ্টৰ
অঁ পদ বহুত আছে।
হয়।
তুমি মানে হেৰি, মাষ্টাৰ কৰা পিছত মানে তুমি হেৰি নোপোৱা আৰু এ আমাৰ অ বি চি ন আমাৰ নাপায় লগতে।
হয় হয়-হয়-হয় তাৰপিছত তোমাৰ কি হয় তোমাৰ তুমি সোনকালে এ তুমি অহা বছৰ চাগে ওলাবা ন তুমি। অঁ তেতিয়া তুমি মাছ টো কৰি লোৱা আৰু মাষ্টাৰটো কৰিলৈ তোমাৰ এ সেইফালে মাষ্টাৰটো হৈ থাকিব আৰু সেইফালে বি এড টো তোমাৰ দুবছৰ হে আৰু ন। অ নে কি‌ আৰু ভালে হ'ব দিয়া, তেতিয়া একেলগে ওলাই ওলাই যাব। এতিয়া মাষ্টাৰ আৰু বি এড একেলগ ওলাই গ'লে, এতিয়া তুমি বলেগত ইণ্টাৰভিউ চিটাৰভিউ মাৰিবা, তোমাৰ পৰীক্ষা চৰীক্ষা দিলে তোমাৰ যদি বা ভাল হয়, তুমাৰ চাকৰি হয়ে গ'ল দেখোন। হয়, আৰু তোমাৰ মাষ্টৰ, মাষ্টৰ, টেট মাষ্টৰ তোমাৰ চাকৰি তোমাৰ মাষ্টৰ, তোমাৰ হেৰি, অ'হ দৰমাহাও ভালেই, তোমাৰ সোমাই তোমাৰ, চল্লিশৰ ওপৰতে তো পাই, পোৱা যায় ন।
অ পাই। ‌পাই।
ন তাৰ পিছত তোমাৰ এক দুই বছৰ এক বছৰ কৰাৰ পিছতে তোমাৰ আকৌ ধৰ ভাল দৰমহাও বাঢ়ে তোমাৰ ভাল প্ৰমোচনে হয়।
অ হয় বাৰু সেইটো।
এতিয়া হেৰিয়ে তুমাৰ ভাল সিদ্ধান্ত এটা লৈছা বাৰু মই ভাল পাইছোঁ। তোমাৰ অ বোলে মাষ্টাৰটো। মাষ্টাৰটো কৰি থাকিম আৰু এইফালে তোমাৰ বি এড বা বি এড, বি এ, বি এড বি এড। বি এড কৰে নে বি এ কৰে।
বি এড বি এড, বি বি
অ গম পাইছোঁ। পাইছোঁ। সেইটো কৰাৰ পিছত তোমাৰ এতিয়া ভাল, সিদ্ধান্ততটো মই ভাল পাইছোঁ, দেই, মই আদৰণি জনাইছোঁ তোমাৰ এই সিদ্ধান্তটো ভাল। এইটো কৰা বাৰু, আজিকালি, আজি, আজিকালি মানে কি, পইচা পাতি তো আজিকালি বহুতো সুবিধা পোৱা যায় ন, আজিকালি। তোমাৰ। পঢ়া পঢ়াৰ কাৰণে বহুত ই, কিবা, ইমানখিনি নি সুবিধা পোৱা যায় আৰু ইমানো কষ্ট হ'ব, দুই বছৰ এটা কষ্ট কৰিলে তুমি অকণ মোটামুটি কষ্ট কিন্তু তুমি পঢ়িম বুলি ক'লে ভালকে পঢ়িব লাগিব। তুমি দুই বছৰ ভালকে পঢ়া কাৰণ পইচা কেইটা যাব ন তেনেকে। অলপ ভালকে পঢ়ি কৰি ল'লে, তুমি দুই বছৰ পিছত তুমি অ' কি কয়, তুমি চাকৰি পেক এটা পাই গ'লা। এই ইমান, ইমান, ইমান হয়, হয়, ইমান নালাগে। দিয়াচোন সহায় অ'হ সহায় তো ঘৰৰ মানুহ খিনি আছেই, হয় আৰু আৰু। বাহিৰ মানুহেতো কৰিব নোৱাৰে, হয়, হয়, এতিয়া তোমাৰ আৰু কি জানা হয়, হয়, আৰু আৰু কি জানা মানে তোমাৰ হেৰি ইমানকে চল্লিশ পঞ্চাশ হাজাৰ টকাৰ চাকৰি নহলেও হ'ব দিয়া তুমি যদি মোটামুটি সোমাই পেলাই যদি বিশ হাজাৰ এটাও যদি পোৱা সেইটোও তোমাৰ বহুত কামত আহিব, ইয়াত।
হয়। হয়।
তেও তোমাৰ, হয়, তোমাৰ তেও তোমাৰে টেটৰ, টেটৰ, টেটৰ মাষ্টৰণী হয়, টেটৰ মাষ্টৰণী হ'লে তোমাৰ এ দৰমহাটো বোলে একে একে থাকিব সেইটো নহয়, তোমাৰ দৰমহা, তোমাৰ কেতিয়াবা কেনেকুৱা হয় তোমাৰ লাখৰ ওচৰতো যাবগে, তোমাৰ যদি বহুত, যেতিয়া তুমি যেতিয়া হৈয়া। একৰাহে‌ যে দহ পোন্ধৰ বছৰ যে কৰিবা, তেতিয়া‌ লাভ সহজেই পাই যাবা হয়
তুমি তোমাৰ যে এ ৰবাচোন তোমাৰ যে তোমাৰ যে বা এজনীয়ে যেন কৰিছে সেইটো তাই কি ডিপাৰটমেণ্টৰ মানে কি কিহত মেজৰ কিবা কিবি মানে কিহত
অ তাই তোমাৰ মানে তাই তোমাৰ ই ইংলিছ ত কৰিছিলে তোমাৰ হেৰি তোমাৰ স্নাতক কৰিলে ইংলিছত
অ তা তাই তাইক সুধিবাচোন এ কেইবছৰ কিমান চনত ওলাই আহিছে তাই মৰিগাঁওৰ পা
তোমাৰ তোমাৰ অ কৰাৰ পিছত তোমাৰ ইয়া মার্ষ্টাছ কৰিলে তাৰপিছত এডুকেশনত নে কিহত তোমাৰ কিবা এটা কৰিছিলে মই পাহৰিলো ও এ মানে অ সটা তাৰমানে পইচা পাতি আছে ন অকন পইচা পাতি থাকা মানুহ মানে মাক বাপে বহুত ঢেৰ পঢ়ালে কিন্তু ইমান পঢা ইমান পঢ়াব ন ইমান নপহিলেও হ'লহেঁতেন অ এতিয়া ঢেৰ পহিলে অ আছে তোৰ পঢ়াত অলপ ভালেই বাৰু
তাইক সুধিবাচোন হেৰি মানে মৰিগা উম মৰিগাঁৱত যোত পঢ়ায় পঢ়িছিলে
হয় মৰিগাঁত মানে কি এতিয়া তোমাৰ মোকে মোকে মোকে কৈ আছে কৈ আছে কি তই স্নাতকটোোক শেষ কৰি এৰি ল তাত তোৰ তাৰপিছত তোৰ মানে হেৰি এ পৰীক্ষা পৰীক্ষা এটা হয় পৰীক্ষাটো তই দি দিলে তাত যে চৰকাৰী প ম চৰকাৰীতো বিদ্যালয় তই চান্স পাবি তেতিয়া তই তাত পঢ়িব পাৰিবি এতিয়া চৰকাৰীত পঢ়িলে মানে তোমাৰ বহুতখিনি ৰাহি ৰেহাই হয় আৰু কমতে হৈ যায় তাৰপিছত আৰু সেইখন অ সেইখনত পঢ়িলে তু কামো আছে সেইখনত পঢ়িলে তোমাৰ কি হয় তোমাৰ চাকৰি পোৱাও সম্ভাৱনা থাকে মানে কাৱাৰ আৰু তুমি এনে মানে বেকাৰ পঢ়া নহয় আৰু অ বি এডটো কি বি এড তো কি তোমাৰ বি এড পঢ়া ল'ৰা ছোৱালী আজিকালিৰ দিনত ক'ৰবাত কি এনে থকা তুমি দেখিছা কিবা ন কিবা এটা কৰিয়ে থাকে বা তুমিয়ে ৰৈ আছ কৰি থাকিলে তুমি প্ৰাইভেট যদি কিবা এখনতো কৰিব যোৱা বেচৰকাৰী যদি বিদ্যালয় এখনতো যদি কৰিব যোৱা তুমি তাতো তোমাৰ তোমাৰ মানে হেৰি মানে তোমাৰ ডিমান্ডটো বেছি থাকিব ন তোমাৰ তুমি বি এড কৰি আহা মানুহ তোমাৰ মাষ্টার্চ আছে তোমাৰ তোমাৰ মেজৰ আছে তোমাৰ অৰ্থনীতি বিজ্ঞানত তোমাৰ মেজৰ আছে হয় হয় কোৱাচোন